হেল্ল' অহ শুনিয়া। চো কি কৈছ।
আহিলোঁ এতিয়া।
অ চাহ তাৰ খালি অ উ মই অ। গা ধুই আজৰি হৈ চাহ অলপ খাই উঠিছো। ভাত বনালে
ভাত বনোৱা নাই আ বনাম আওঁ।
অ মই বনাম হে অকমান দেৰিকে বনাম হ্লো
অ দেৰিকে সময় আছে নহয় এতিয়া, হয় লাহে লাহে। বনালেও হ'ব আৰু
আহ এ সিহঁতে স্কুলৰ পৰা আহিহে। খাইজে ন
অ স্কুলৰ পৰা আহি, অ সেইটোৱেইটো সোনকালে বনাই থৈপেলাইনো কি কৰিবি হা।
তই কাপোৰ চাপোৰ ফেব্ৰিক কৰি আছ নে
মই কাপোৰ ফে নাই নাই এতিয়া কৰা নাই আগতে কৰিছিলো আগতে মই যে এম্বদাৰীও কৰিছিলোঁ মেচিনত
অ
মেচিনত মই বেডশ্বিট কৰিছিলো তাপা আকৌ টেবুল কাপোৰ কৰিছো এনেকে কুচনত কৰিছো কিবা খিনি মানে এম্বদাইত জানোৱা মানে ভাল কে কৰিব
এতিয়া কৰা
নাই নাই প্ৰফেৱিকতটো। কৈছিলো আগতে। কিন্তু এতিয়া কৰা নাই এনেকুৱা দুখনমান টেপিক কৰিলো তাৰপা নকৰা হলো। হেৰি তাৰ পৰা এম্প্ৰদাৰীটো শিকিলো যে এম্ব্ৰডায়ৰী ভাল লাগিলে কৰি মানে।
অ মই এম্ব্ৰডায়ৰী এইটো শিকা নাই এম্ব্ৰডায়ৰী শিকা নাই মেচি। সিনবা আনিম বুলি আনিব পৰা নাই যে। মেচিন টো আনি লৈ পেলাই তেতিয়া। এয়া একেবাৰে এম্প্ৰদাৰি শিকি পেলাই হে বনাব এনে কাপো চাপু হ'ব আৰু।
অ তই আকৌ কাপোৰ বৱ যেনেক হয় নে নহয় সেইটো বহুত ভাল ।
চব কাম কৰিবলৈ একেবাৰে সুবিধা নহয়।
আহ অ চব সুবিধা নহয় নহয় আহ কাপোৰ বোৱাটো বেছি ভালেহে আকৌ কাপোৰ খিনি আজিকালি ঘৰত বোৱা কাপোৰ কিমান ভাল লাগে ।চবেই আজিকালি
অ সেইটোৱে বিচৰা হৈছে। ঘৰত বোৱাটোৱে বিচাৰে চবে এয়া বলে যে শালত নাথাকে। চব একে মানুহে লাগে দেখা পালে। উম বিচাৰে আৰু। কিনিম কিনিম কৰি এতিয়া নিদিলেও নহয় ন অ তাকে তাকে কৰি আছো উম তাকে কৰি আছোঁ আকৌ ঊলৰ কামো কৰি আছো। ঊলৰ কাম কিছুমান কৰি আছো।
আহ ওল কি কৰি আছ।
ঊল হে মূৰত মাৰা ৰিবন চিৱন এনেকে বনাই আছো। আকৌ চাবিৰিং এইবিলাকো বনাই আছো। উম বেগো বনাইছো বেগ আক চাবি ৰিং ফুল
অনলাইনত অ সেইবিলাক বেচি থাকে। তাকে তেনেকে তহঁতিও বেচিব পাৰ নহয় অনলাইনত বনাই বনাই
অঁ
দি আছ
অঁ এ বনাও যে ঘৰতে অৰ্দাৰ আহে আৰু আমাৰ ইহঁতৰ লগ কিজনী অৰ্ডাৰ দিয়ে যে
অঁ
তাকে বনাই বনাই দি আছো।
আহ ভালেই হৈছে দে সেই কেইডাল আকৌ পটক পটকো হয়। ন ৰিবনকেইডাল সৰু সৰু যে
অঁ পতক পটক হয় এইকেইদিন গৰম বেছি কাপোৰ লগোৱা নাই তাকে কৰি আছো
অঁ অঁ ঠাণ্ডা দিন আহিলে লগাই লবিয়া কাপোৰ প বুৱা কাপৰ এতিয়া বৈ থাকিবি বহি বহি অঁ অঁ তেতিয়া যে কি চাদৰ লগাইছিলি কেনেকৈখন লগাইছিলি
চাদৰ সেয়া ন খন লগাইছিলো
অঁ কি পাৰি আছিলে অহ অহ সেইটো ৰং ভাল লাগে আকৌ
বগা চকলেট ৰংটো বেছি
অঁ ভাল লাগে ভাল লাগে
উম
চাদ এখন নামে চামে লৈ যাবও ভাল হব উম তাপা তেনেকুৱা মেখেলাও বৈ লবি ধুনীয়াকে হেন
অঁ অঁ অঁ চাদৰ কেইখনৰ তেনেকে অঁ আজি কালি আকৌ হেৰিতে সেয়া বগা হেৰি পিন্ধি পিন্ধি আকৌ নামঘৰ চামঘৰ যাবও ভাল লাগে
ভাল লাগে বগা কাপোৰ কেইযোৰৰ ভাল ভাল লাগে নামঘৰত পবিত্ৰ পবিত্ৰ লাগে মন
উম উম কেইখন মান ৰঙিলেও হৈছো
ৰঙীন বৈশ অ আহ সেইকেইখন ঘৰত পিন্ধিব পাৰিবি । কাম কৰিলে লাগে তাতে আনহ'
লেতেৰা নহয় অ আকৌ বগাও বচো নামঘৰত যোৱাকে তাত গৰমত হেইখন চাদৰ বৰ ধুনীয়া আৰাম লাগে । কৰবালে নামঘৰত গলে ভাদ্ৰ মাহটোৱে নামঘৰত নাম চাম হয়ে যে । অ নাম হয় আকৌ আমাৰ পাল নামো পাতে আমাৰ খেলৰ মানুহ খিনিয়ে
অহঁ
দিনে ৰাতিয়ে থাকিব লাগে পালনাম পাতিলে গধূলা অহ অহ ৰাতিয়ে লগাই যে ৰাতি লগাই তাৰপিছত ৰাতি তাতে খুৱ বোৱা দালি ভাত বনাই বা খিচি চিচি বনাই তেনেকে খাই বওঁ উম খাই আকৌ নাম প্ৰসংগ হৈ থাকে ৰাতিটো। পঢ়ি থাকে এবাৰ নাম। এবাৰ পুথি পঢে এনেকয়ে থাকে। মানুহে দুদিনীয়া তাপা পিছ অ পিছদিনাখন হেৰি। হয় আকৌ নাম হয় আৰু বেলেগ মানুহ বহুত মানুহ মাতে যে
আহ আহ
ক পেলাই সে ডাঙৰ নাম হয় আও সেইনাখন পিছদিনা তাৰপিছত নাম হয় জলপান চলপা কিমান খুৱাই খোৱা ই ভাট পেলাই অলপ ভাগি
অ নিজৰ মানুহৰ খেল খিনি আৰু বেলেগ অ মানুহ মা
উম বেলেগৰ মানুহ পাতে এইবাৰ পাতিলে তোক খবৰ দিম দে আহিবি আমাৰ নামঘৰত গৈ পোৱা নাই নহয়
নাই নাই বা পাতিলে যাম দে বাও
আহ এইবাৰ পাতিলে আহ আগদিনাখন দিন ৰাতিয়ে মানে মই নাথাক অ এ খাই বৈ পেলাই মই ৰাতি গুচি আহো তপৰা পিছদিনা আকৌ ৰাতিপুৱা সোনকালে যাওঁ মান কেনে থাকে
অহ অ ঘৰত যা কাম নাই হেটি থাকে
অ ন কাম থাকিলেও থাকে দ তাল পৰা আহে নহয় পচুতিয়া ফালৰ পৰাও আহে অ সিহনে থাকে আৰু অ ৰাতিপুৱা গা পা ধ সি আকৌ হেৰি ক নাম প্ৰসংগ কৰে যে
তেনেকা পালনাম পাতিলে আকৌ দিনে ৰাতিয়ে থাক দুদিনীয়া তিনদিনীয়া অ দিনে ৰাতিয়ে থাকিব লাগে একেৰাহে। পাঠ চলিয়ে থাকে হয় বৰ ভাল লাগে দে মাইকত শুনি থাকো নহয় ইয়াত। ত মই
উম এমান নাই চেন নানে জানিম। বা আনে চাউণ্ বকস আনে আম আমাও মানে মাইক
এ নানাই ভাল দে ওচৰৰ মানুহখিনিতো অসুবিধা হয় ন পঢ়া শুনা ল'ৰা ছোৱালী থাকিলে কিছুমান অ অ
নাপাতা নহয়
অ হয় দে
হেৰি কৰি নিদিয়া চাউড বক্স আ ধ নাম শুনা
অ তেনেকুৱা হলে ভাল চাউন বক্স হলে মাইক লগালে আকৌ দৈ দৈ যায় যে।
গান হা
অ চা উন বক্ম উম উম ভালে আ ততে সেইবাৰ তাতে মাহ প্ৰসাদ চব দিয়ে আৰু মানে দিন
অ মাহ প্ৰসাদ দিয়ে খোৱা ব দিয়ে ৰাতি এই ভাত খাই আকৌ দিনত জলপান খুৱাই।
দিনত জলপান ৰাতি ভাত খুৱাই আহ।
হ পইচাও তলে অলপমান হা উ উম অ খৰচ চোৱা নহয় আকৌ বেলেগ মানুহ মাতে যে।
অ তহঁতৰ আকৌ হে সমাজৰ পইচা হে তোলে কিবা পাতি কৰি ৰলে আকৌ সে তেনেকে। তেতিয়া ফুৰিব যোৱা নাই জানো মাজুলীত এ পইচা এটকাও খৰচ নোহোৱাকে হে সমাজৰ মানুহৰ লগতে গলি আহ। তীৰ্থস্থান পূজা কৰলে তোলা পইচা খিনিয়ে
গোটাই গোটাই থৈ দে বাহ হ দাৱ ক চাই আহিলে গৰ মই সেই তেতিয়া নগ লোৱা দা এতিয়া - এতিয়া যাব পাৰিম আৰু তেতিয়া নোৱাৰা হৈ থাকো ন যাবলৈ দিগদাৰ আছিলে যোনদিনা যাই ধৰি ল দিগদাৰ হয় মোৰ উম। তেতিয়া আকৌ কৰবাত গ'লে ঘনাই ঘনাই হওঁ যে
অঁ সেইটো পায় বেছিকেহে হোৱা যায় সন্দেহতে মানে হোৱা যায় উম এইবাৰ এতিয়া আজৰি হলীয়া লাষ্ট। কালিও এতিয়া ডাঙৰ হৈ যাব।
অঁ এতিয়া পাইম আৰু।
যাবিয়া ফুৰি ল।
অ এতিয়া তেনেকে গলে জানেই
ৰাম মন্দিৰ বগৰা সেনেকে, হুম।
তাকে ভাবিছো অযোধ্যা - অযোধ্যা ৰাম মন্দিৰ চাই আহিব মন আছে হয়।
কে নহয় তেনেকে।
উম এতিয়া যাব সমাজৰ মানুহ খিনি পইচা তুলি পেলাই যাব অলপমানকে তুলি। কিন্তু আঠাইচ দিনক কাৰনে যাব যে মই যাব নোৱাৰিম। এ আঠাইচ দিন ঘ এয়ী পেলা যোৱা অ'। দিগদাৰ হয় দ্বাৰকা মথুৱা বৃন্দাবনে তোমাৰ চব চাই আহিব গৈ । গাড়ীত যাব যে ৰৈ ৰৈ চব চাব মানে আৰু সেয়া হেৰি চাবগৈ উম ৰাম মন্দিৰ অযো অ'।
এনেই ৰাম মন্দিৰ গলে বাৰু দুদিন তিনদিন আহিব
জগন্নাথ, পুৰী হেয়া মথুৰা মানে আঠাইচ দিন উ - আঠাইচ দিনৰ কাৰণে যাব গোটেই চব চাই হিব গৈ।
অহ
দে
অহঁ অ
সেইকাৰণে মই বোলো নাযাও মই কম দিনৰ কাৰণে গলে যাম
অহ অ অ
অলপ পোন্ধৰ বিশ দিন অ এসপ্তাহ মানৰ কাৰণে জগন্নাথ চাই আহিলে যাব
অ জগন্নাথ চাব আমাৰ মাহাহঁত গৈছিলে নহয়
উ তেতিয়া মোকো লগ ধৰিছিলে নহয় তেতিয়া মানে আমাৰ ভিনদে ধু ধুকোৱা বেছি দিন হোৱা নাছিল। ছিল যে এবছৰ হোৱা নাছিল। চলেখালা নগ'লোঁ।
অহ ‌অহ যাবি
গচ
এ সেয়াই এইৰি থৈনো কেনেকে যাম আকৌ ভিনন্দুক আকৌ হয় মতা মানুহৰত যাব পৰা হয় বাৰু লগতে লৈ যা এতিয়া অকল এইৰি থৈ যাব নোৱাৰিবি নহয়। এতিয়া আজৰি হলেি পাৰিবিা যাবলৈ উম পৰিবিআউ উম কিনো ভাল লাগে মন্দিৰতে গৈ ভাল লাগে মানুহ কবাত যোৱাতকৈ হয়নে মন্দিৰ বিলাক চাবও লাগে খন তেতিয়াহে বুজি পোৱা যায় তেন্ত কলে‌ অহ অহ।
অহ হব দে ।
তে
তে উ
দহ মিনিট হলজানো